কি কৰিছা
মই এ এনে বৰষুণ নিছে গৰুজনী বান্ধিছিলো
অ ব সুধিছে
উম
উম নমাক হলেও বৰষুণ দি যছে
ৰানি
ডাঙৰ মানে পৰিছেহে এনে বৰপু বতাহ আহিব নেকি অ মাৰি তাহকে দিছে এতিয়া
উম সালি নাই বাৰু গ'ল বাৰু
অ হেৰি বতাহ আহিব চাগে দেই গছ বোৰ বেয়াকে বতাহ বাঢ়িছে
আচ্ছা
উম
তোমোকৰফালে বেছি ক'লা হৈ আছে
অ তোৰ বহুত খোলা হৈ আছে
উম
ন তো বাপ আছ নাই নাই এতিয়া নাখা
কলা
খাম হে আমাল হাহালে খাম
উম কি খাবা
চাহাকে কাম এতিয়াকৌ পাত এতিয়া ভাত খেল আকৌ ৰাতি খাব নোৱি নহয় উম
অ ম খাৰ কিবা ক আপেেল কিবা কিবি
উম
আপেল খালে ভাল ন আপেল ডালিম ডালিম খালে তেজৰ কাৰণে ভাল নেকি
ডালিং খাাই দিয়া কওঁ
ডালিম খালে বহুত ভাল ডালিম হলে তেজৰ গানৰ মই ডালিম স ভাল পাওঁ ইমান বেয়া মই আপেল খাইে বেয়া পওঁ
মই বেল খাই ভাল পাব ৰাংলিন খাই বেৌ
ডালিম খালে বহুত ভাল আপেল ভাল লাগে বালিয়া আপেলটো অকণমানি অকণমান
অ
বগৰী আপেল নে কিি এপেল বগৰী
মই ডালিমটো এনেকাল কিবা এটা বেয়া পাওঁ মানে
ডালিমটো খাব লাগে ডালিম খালে মানুহৰ তেজৰ তেজটো ভাল
মই ভাল বস্ত কি ন উ বিখ্যা হব নে বোব
বিখ্যাই ভাল প বিখ্যালৈ তেজজ তেজ হয় ব কবি
মোৰ বিশ তৰমুচো বেয়া পাও তৰমুচো নাখাও
উম
উম
তৰমছ খাব লাগে আপেল খাব লাগে কল খাব লাগে কল জাহাজী কল কঁঠাল সেইবোৰ
উম
এইবোৰ খালে ভাল।
কথালকাই বেয়া পা ভাল পাওঁ বাৰু।
অ।
তোমাৰ এইবিলাক কল খাই বেয়া পাওঁ।
উম।
তাৰপিছত তৰমোজ খাই বেয়া পাওঁ।
উম।
জালিমখাই বেয়া পাব তেনেকে এইবিলাক বেয়া পাব।
ফল মূল খালে কি হয় মানে শক্তি পায় ন বহুত প্ৰটিন পায় ভিটামিন পায়।
উম।
ফল মূল খাব লগা খাদ্য ভাত। পানীও খাব লাগে ফল মূলো খাব লাগে আৰু সেইব ভাত পানী দিব লাগে অকল ফল মলকে খ খাই থাকোঁ এইটো নহয়। বীম খাব লাগে ডিমত প্ৰ'টিন আছে বহুত।
ঘাটৰ মাজে মাজে হম।
ভাতৰ মাজানা নে কি দুপৰীয়াখন তুমি এনে থাকৈ কিবা ফল ত কাটি পেলাই খাব পাৰা আপেল।
উম।
গৰমৰ যেনেকৈ গৰম দিনত গৰমৰ মানে বতৰ ফল বতৰত খাব লাগে আম এতিয়া আম খোৱা ছিজন কঁঠাল খোৱা ছিজন।
উম কঠাল। কথাল আৰু এৰাল বোৰ অমমান খাই লবলৈ হ'লে আৰু। কঁফাল খালে গৰম কঁথাল খালে গৰম উঠে চাবাচোন বাৰু।
গৰম উঠে কঁঠাল গৰমো গৰম উঠিবৰ কাৰণে খায়।
উম এ কথালি চুবলে চেচা আকৌ খাল কেলে। কেলেনো জানা নি।
নাজানো দে সেইটো।
উম।
তামোল খাব নালাগে।
উম।
উম। মই তামোল তামোল মাজতে এৰি দিছিলো।
তাৰপিছত আকৌ খাব ল'লে নে।
অ এনেই মানে ভাতকেইটা খাই পেলাই। মুখ খন বেয়া লাগি থাকে যে। তেতিয়া খাই খাই দিওঁ আকৌ খাবলৈ মন ভালদামন লখিলে। উম।
পান অকনকে খাব পাৰ দেখোন মুখখন বেয়া লাগিছে পান অকনকে খাই থ।
পান বিলাক খাই মুখ খন দাঠ হৈ যায়।
উম শাক পাচলি খাব লাগে মানুহে শাক পাচলি। সেউজীয়া শাক পাচলি সেউজীয়া শাক পাচলি খালে বহুত ভাল।
উম আমাৰ অলপ।
কিন্তু আজিকালি আকৌ নাপায় নহয় আজি সেইটোৱেই তো কিনা খাব নালাগে আকৌ।
আমাৰ ফালে বান্দৰ পৰা একো কৰিব নোৱাৰি।
বান্দৰৰ
অ ত বানদাৰ পৰা একোৱে কৰিব নোৱাৰি একো মানে একে ভাত। নোৱাৰি উম মান্দৰে আহি
উম
চকা সিিতাম কৰিৈিলে
উম
কৰিববলৈ মানুহ নাই ন
অে বান্দৰ নাই ইমান বান্দৰ এটা কেতিয়াবা এটা দুটা আহে ওলাই
অ
সনেকে জীৱন জন্তুবোৰ লুপ্ত হবগে আৰু গমে নাইকিয়া হৈ বহুতো নাইকিয়া হলেই
ন আমাৰ এইফালে বহুত দিন এদিন আহ বহুত দিন আহাঁচ
উম
বহুত দিন ভাল আছে আগতে তোমাৰ একো বস্তু থ'বই
জৱ জন্তু পোৱা যায় আজিকালি বু নাইিয় হৈ থাকিল
উম আমাৰ তোমাৰ আগতে একো থবয়ে নোৱাৰা আৰু তমকো কাাক লি বৌগ একোৱে নোৱাৰয় আলু গুটি যে খেতি কৰে
উম
সেইটোও কৰিব নোৱাৰি
খাই খাই পেলাই
অ
খানি খানি অ খান্দি খাইি খান্দি খাই পেলাই
উম আকৌিবমান গৰু চুিয়য়া ৰঙলাও চঙলাওাক যিবিলাক যে থাকে চব আগবিলাক নোধাই পেলাই ভেদ ভাগি পেলাই
কিন্তু মানুহে খাব লাগে ঘৰুৱা কৰা খেতিহে এতিয়া বাহিৰতও সাৰ চাৰ দি এনে চিজন যে বতৰতকে আগত বস্তু উলিয়াই দিয়ে ন
উম
সেইকাৰণে মানে খাবে বেয়া মানে খাৰ দি দি সাৰ দিদি বস্তুবোৰ হেৰি কৰে আৰু মানুহৰ স্বাস্থ্্যৰ কাৰণে এইবোৰ বিপদ বেমাৰ হয় কিবা হয়
উম
ইমান খোৱাটো ভাল নহয় মানে
উটো
কিন্তু আকৌ মানুহ নাখালেও নহ'ব নহয় াত সদায়ো দালি খাৰ দিব নোৱাৰি নহয়
উম
ভাজিৰ কাৰণ দৰকাৰ আৰু মানুহ ভি খাবও লাগে চবজি বেছি খাব লাগে মানুে
উম ভাৰত্ীয়ীয়া চব্জি বেি খাব লাগে
উ ভ খালে ভাল
উম কবি চবি খাই ভাল পোৱা নে বেয়া পোৱা।
ভাল পাও মই ঘৰত মই চবেই খা আগতে মই বিলাহীটো নাওঁ আজিকালি বিলাহীটো খাওঁ। এনে কেঁচালাহীটো খাবলে কিবা এটা গোন্ধ পাওঁ মই,
উম চাকৰিটো ভাল লাগে ক,
বাঁহৰ গাজ খাব লাগে।
উম
মই এনে হেৰি যে বিলাহী যে থাকে যে আদা নহৰু এনেকে খুন্দিব লাগে আদা নহৰু খুন্দি তাত ত মই বিলাহীটো পুব লাগে পুৰা
উম
পুৰি পেলাই তাত এই আদা নহৰুৰ লগত একদম পিয়াজ দি আদা নহৰু দি একদম খুন্দিব লাগে বিলাহীটো তাত জলকীয়া দি দিব লাগে।
উম,
দি আছে খুনিবা ন তাত মান ধনীয়া পাত দি দিব লাগে।
উম,
মান ধনীয়া পাত দি পেলাই খুন্দি পেলাই চাটনিটো খাই চাব কি মজা লাগে নহয়।
উম মইকৌ এই পৰষে হয় দেলি মানে।
উম,
জেলি বনাই বনাই খাও।
মই আকৌ মিঠা খাব ইমান ভাল নাপাওঁ।
নে মিঠা নহয় নহয় মিঠা নহয়তো মিচিট চেনী তেনী নিদো নহয় টেঙা কেহে, আৰু ঘৰত ঘৰত লগা সেই সৰু সৰুটো
অ কন বিলাহী
অ বিলাহী বান্ধয়ে নেখাই যে
বিলাহী বান্দৰে নাখায় নেকি
বহুত লাগে।
অ ব বানৰ না খাই মানে সেই টেঙা টেঙা পায় আক
আৰু নিচিঙেও নষ্টও নকয়ে। গম পায়ে আও বেয়া বুলি খাবলে।
উম,
উম আৰু ওলকবি নেখায়।
ওল কবি
উম,
ওল কবি টান টান যে কেচা নিচিনা।
আৰু বেঙেনা খাইকো বেঙেনা খাই
অ বেঙেনা খাই অ বেঙেনা খাই জিকা খাই এইবোৰ এনেকে তৰৈ চৰৈ ৰঙালাও সেইবোৰ খাই দিয়ে
কলি মেলিবলে নাপায়।
উম,
আমাৰ এইবাৰ সেই ৰঙালাও
এবাৰ আমাৰ এই ভাটো চৰাই এটা আহিছিলে তেনেকে জলকীয়া শুকোৱা তেনে
উম।
ভাটৌ চৰাই খুব জলকীয়া খাই নহয়।
উম'।
জলা খোৱা নাই? মানুহ জলাও খাব লাগে আক অকণমান।
বেছি খাব নোৱাৰোঁ, অকনমান খাব পাৰোঁ।
চবতচে মানে শাক শাক-পাচলি খাবই লাগে, কয় কল কলৰ গছৰ কলগছৰ এতিয়া প্ৰত্যেকটো ভীমকল জোপাৰ প্ৰত্যেকটো বস্তুয়ে খায়।
উম।
গছজোপা গুৰি অকমান পুলিতে খাই কল পচলা বনাই। যেতিয়া গছজোপাত কল লাগে, তেতিয়া কলডিলটো খায়।
উম।
কলটো খায়েই, কলাপাত গৰুৱে খাই। কলগছজোপাও আনকি ব্যৱহাৰ হয় গৰু দানা বনাব কাৰণে।
অ' তো কলপাতখিলা সকামৰ কাৰণে।
অঁ, সকামৰ কাৰণে।
উম।
ভীমকলৰ গোটেই গ-গছজোপাই প্ৰয়োজনীয়, বহুতে খাইও। অ' খালে ভাল, কল পচলা খালে ভাল।
উম, তাকেই কিবা-কিবি লাগে, একেৰাহে খাই থাকিলে বেয়া লাগে।
একেৰাহে খাব নালাগে আৰু সেইবুলি।
এনেকে দেখা যোৱাৰ পাছতো এদিন।
উম।
আৰু ৰঙালাও-চঙালাও যে দি খাই, সেইটো মই বেয়া পাওঁ, খায়।
ৰঙলা-চঙলা দি কি খায়, কলপচলা? মই চয়াবিন দি পেলাই বনাই মোৰ সেয়েহে ভাল নালাগে। বাকি চবেই ভাল লাগে। উম,
বিন ভাল, বেয়া নাপাওঁ বাৰু খাই।
উম।
বেয়া নাপাওঁ বাৰু খাই।
অহ।
কলডিল খাই ভাল পাওঁ।
অ'।
উম। তুমি কিবা কৰি আছা নিকি বাৰু?
মই একো নাই কৰা।
একো, চাউণ্ড এটা আহি আছে।
বৰষুণ দিছে আকৌ।
অ' অ'।
উম।
আমাৰ ইয়াত এৰিছে আকৌ।
এৰিছে?
উম।
আমাৰ ইয়াত আৰম্ভ কৰিছো দিবলে।
অ সেয়া মানে ইয়াৰ পৰা ইয়াৰ নিদিয়ে নহয় তাত দিবগে দি-
তোমালোকৰ সেই চাইডৰ পৰা বৰষুণ লৈ আহিছে, ভালেই হৈছে বৰষুণ দিয়ক খেতি খিনি অলপ ভাল হওক।
ভাল হব পানীৰ পৰিলে।
পালে পানী হ'লে অ সেইটোৱে টো।
যোন যোনখিনিয়ে ৰুই থৈছিলে সেইখিনি কাৰণে ভাল হৈছে আও।
অ আমাৰতো ৰুৱা হৈছিলে ন বৰষুণ মানে কি হৈছে - মানুহৰ আজিকালি খেতিতেই বেছি ইম্পৰ্টেণ্ট ন - গোটেই মানুহ বিলাকে খেতিতে খেতিতে নিৰ্ভৰ কৰে। আৰু যদি খেতিয়ে বেয়া হৈ যায় মানুহতো হেৰি হব‌ই ন।
ইমান কষ্ট-
অসম- অসমৰ গোটেই অসমৰ নাইনটি পাৰ্চেন্টে খেতিয়ে খেতিৰ লগতে জড়িত। ধান খেতি বুলিয়ে নহয় প্ৰত্যয়কটো খেতিতে আৰু খেতিৰ পৰা বহুতো উপাৰ্জন কৰিব পাৰে ন। নিজৰ ঘৰখন চলাব পাৰা কিবা কিবি সেইকাৰণে মানে মানুহে খেতিটোত বেছি - ইম্পৰ্টেণ্ট দিয়ে।
সেইটোৱে টো।
লয় যিবোৰে চাকৰি কৰি থাকে হেহঁত- সেইটো সেইবোৰে ইমান ইন্টাৰেষ্ট নিদিয়ে, যিবিলাকে মানে গাঁৱলীয়া সমাজত খে- যি ইম্পৰ্টেণ্ট, গোটেই বাৰিষা কালটো - গোটেই বাৰিষা কালটোৱে খেতিতে মানে হেৰি হৈ থাকে।
উম। ইমান কষ্ট কৰি।
উম, সেইকাৰণে বিহু পাতে মানুহে।
উম, উম। তাকে হে।
খেতি কৰিব লাগে ন মানুহে খেতি নকৰিলে খাব কি?
ভাল হ'ব এতিয়া বৰষুণ ভূন দিছে নহয়।
তাকে আৰু।
মাটিবোৰ শুকাই গৈছে।
উম।
উম। তোমাৰ কত ঘৰ? গন্ধগুৰি।
হম।
তোমাৰ কৰি মেলি হ'ল?
কি বস্তু আমাৰ কৰি খেতি?
অ।
খেতি কৰি হৈছে।
উম।
বেছি মাটি নাই যে আমাৰ ককা আমাৰ পিফালৰ যিমান খিনি মাটি আছিলে ন!
অ।
আমাৰ পিছ ছাই গোটেই ওৰৰ পৰা মুধলে আমাৰ আমাৰ আছে আগতে।